বাইদেউ কি কৰিছে?
এইয়া অৱস্থাত আছোঁ।
ভাত খালা?
উম, এই মাত্ৰ মেগি খালো।
মেগী খাইছা আজি?
এই খাব মন গ'ল আজি মেগি তাৰমানে লাঞ্চটো আজি লৈয়ে আহিলো। অ', মেগীটো বনাই আনিছো আমি উম লাষ্ট লৈয়ে আহিছিলো ডাঙৰ মাছ খাব মন ন গ'ল মানে বাৰটা মানত আমাৰ টি বেগ দিয়ে টো টি বেগত আমি ক সেয়া আৰু তোমাৰ এই পিঠা যে পিঠা কিনি আনিছিলো সেয়া খাই দিলো খাই পেলাই আকৌ হৈ গ'ল। ইমান লান্সটো কৰিব মন যোৱা নাই। সেইকাৰণে মেগি খাই দিলো মেগীটোতো মানে খাব মন যায় ন এনেও জিয়ে খাওঁ।
ভালেই বাৰু মেগীটো গোটা কৰিছোঁ নাই?
এয়া বনাই হে আছোঁ।
অ', বনাই খাইছা ন আচ্ছা।
লাঞ্চটো লৈ আহিছো লাস নাই কৰাটো ভাত লৈ আহিছো বনাই পেলাই ঘৰত। কিন্তু মন নগ'ল যে কবি খাই পেলাই সেইকাৰণে মেগী খালো আকৌ।
অ'।
এতিয়া লাঞ্চ টাইম তেতিয়া লাঞ্চো কৰিবই লাগে ন। সেইটো কাৰণে বাকী ভালে আছা? ই পুৰা আৰু মাহেকৰ ফাৰ্ষ্ট কেইদ একদম হেদে হৈ থাকে আমাৰ। আৰু লাষ্টৰ ফালে সেইকাৰণে টাইম দিব পৰা নাই।
উম। দেখা দেখিও নাই কেইদিন মই ঘৰতে আছো।
উম।
ইমান গৰম পৰিছে ওলাইো যাব পৰা নাই ক'তো।
গৰমত মানে অশান্তি লাগি গৈছে আৰু কেতিয়া যাই লাগিছে গৰম দিন কেইটা। ৰাতিটো দু্বাল বৰষুণ দিছে উম।
কিবা অশান্তি লাগি গৈছে আৰু।
উম, খালা ভাত পানী?
ভাত খালো অ' ভাতটো খাই ভাবিলো কল এটা কৰো তোমাক।
উম, ভালে কৰিলা।
এতিয়া আজি কিবা কিবি প্ৰগ্ৰেম হ'ল?
প্ৰগ্ৰেম চলি আছে অফিচতে।
ফিল্ডত কৰিলা। উম, তোমালোকৰটো গৰম ঠাণ্ডা বুলি নাইতো যাবলগীয়া হ'লে যাবই লাগিব।
উম।
ছুটি কেইটাত হয়? ছয়টা
উম।
বিজি লাইফ হ'লে এইটোৱে বেয়া না খোৱা বোৱাটো অলপ মেইনটেইনটো কমি যায় খোৱা বোৱা।
সেইটোৱয়ে ফিল্ডত গ'লে বেছি দিগদাৰ হয় অফিচত থাকিলে প্ৰব্লেম নাই। গেছে চেচ আছেতো বনাই কৰি খাই দিব পাৰো ৰান্ধিলেও হোটেলো সন্মুখতে আছে। ফিল্ডত গ'লে কেতিয়াবা ভিতৰোৱা জেগাত সোমাই যাওঁ না।
উম। সেইটো কাৰণে উম মানে আৰু হেল্থটো নিজৰ মানে চাবলৈ টাইম নহয় গে।
হা হা?
সেইয় মানে সেইবিলাকৰ কাৰণে নিজৰ হেল্থটো মানে চাব নোৱাৰা হৈ যায় আৰু।
সেইটোৱেই।
এতিয়া তো দছ তাৰিখলৈকে বাৰু মই অফিচতে থাকিম এই কেইদিন তাৰ পাছতহে অকনমান হে আৰু এই গৰমত তোমাৰ ফিল্ডত যোৱাতটো ভাবাছোন।
বা বাৰু যেনতেন যে এগালমান কাপোৰ পিন্ধি গুচি যাব পাৰি।
উম, ঠাণ্ডাটো ফিল্ডত যোৱাটো ইমান ক সহজ নহয় এই কাম। ঠাণ্ডা বহুত বেছি লাগে না স্কুটি চিচস্কুটি চলাই থাকিলে। কালুৱা ধৰণৰ কথা।
আকৌ গৰমত তুমি হাত কটা পিন্ধি যাম বুলি ভাবিলোঁ। আকৌ ক'লা পৰি যায় নহয়।
এই বা নোৱাৰি দীঘল জোৰে পিন্ধি আহো, লাগিলে গৰমেই লাগক ট্ৰেইনিং পৰে না।
হেণ্ড শ্লিপাৰছ লৈ আহিব দুটা
অ' সেইটো ভাবিয়ে আছোঁ অনলাইনত অৰ্ডাৰ কৰিম বুলি কমতে পাই বোলে।
উম, উম। মোৰ লগত আছিলে তিনিযোৰ অৰ্ডাৰ দিছিলোঁ আহিছিলে এযোৰহে আছে লাগিলে লৈ যাবা। ইউজ নকৰোঁ বাৰু মই উম। কমতে পাইছিলোঁ অৰ্ডাৰ দি দিলোঁ আহিলে।
উম, অনলাইনতো বহুত কমত পাই ন এনেইতো দোকানত কিনিব গ'লে বিচাৰি ফুৰিব লাগে।
দোকানত তোমাৰ এযোৰতে ল'বা এশ বিশ টকামান।
উম, অনলাইনত তোমাৰ এশ টকা, এশ বিশ তলত তোমাৰ চাৰি তিনি যো মান দিয়ে নেকি ন।
অ' মই ডেৰশ টকা দি লৈছিলোঁ। তিনিযোৰ আহিছিলে।
উম, মই মাজতে চাই আছিলোঁ, অনলাইনত তাৰপিছতে সেই নিদিলোঁ আৰু।
উম। এইযোৰ সেইটো লগালে মানে উম। মানে ৰ'দটোৰ পৰা বচাই আৰু
উম, উম, সেইটোৱে মানে ক'লা চলা নহয় আৰু চান্বাননীতটো নহয় আৰু।
উম, আৰু সদায় সদায়নো তুমি এনিটাইম ক'ত ছেনেস্কণটো ঘহি থাকিবা ন।
সেইটোয়ে আৰু হাতে মানে মুখত ঘঁহিব পাৰি চানঞ্চ হাতে পাতে লগাবা নেকি আৰু গৰমত।
হেইটো হেইটো বেছি মানে ক'লা যেন লাগিব দেখাত।
এনেও কলা য়ে হৈয়ে গৈছো মই এই কেইদিন ফিল্ডত ঘূৰি ঘূৰি এনেও বগা নহয় বাৰু। আমি একদম মিঠা বৰণীয়া বিলেক বিউটি। তাকে উম।
তুমি ভিতৰত থাকিলেও তেনেকৈ থাকিবা।
উম। বাহিৰত গ'লে বেছি ক'লা হয়। এই পথাৰত যে মানে ৰুবলৈ যায়। দে যেনেকুৱা ক'লা হৈ যায়।
উম।
বগা মানুহ ৰঙা হৈ যায়, সেনেকুৱাই হৈছো অলপ চলপ।
ৰুৱনি নিচিনা হৈ গৈছা নেকি?
ৰুৱনি লাইনতে পৰি গৈছোঁ গৈ আৰু।
হে, হে
হাতকেইখন এইকেইদিন চাই আছোঁ। ক'লা ক'লা লাগিছে, বেছি মানে এনেকুৱা লাগিছে হাতত যেন মইলাএগাল মান পোট খাই আছে। কিন্তু, নহয় সেই মানে ৰ'দত গাড়ী চলাই চলাই সেনেকুৱা হৈ গৈছে।।
আৰু চুলি টুলিটো ভিজিয়ে থাকে চাগে গৰমত।
বা চুলি যে মোৰ ৰাতিপুৱা মানে কি হ'ল কালি উম, ৰাতিটো মোৰ টোপনি নাহিলে। মানে হাজবেণ্ড এফালে গৈছে, সেইটো কাৰণে। মানে আমাৰ এইখিনিতে মানে চ চুৰ হৈছিলে মাজতে। আমাৰ ঘৰৰ চাইদতে নতুনকে ঘৰ এখন বনাই আছে খুৰা এজনে সিহঁতৰ ঘৰত চুৰ হ'ল, পাঁচ যে দুইদিনমান আমিতো তেতিয়া গমেই নাপাওঁ বাৰু যেতিয়া পুলিচ চুলিচ আহিছে মানে তেতিয়াই গ'ম পাওঁ। মানে কৈছে ন তেওঁলোকে, উম।
মাজতে যে কেচটো হৈছিলে যে কিবা ন।
অ' গ'ম পোৱা নেকি?
গ'ম মানে শুনিছিলো হে দ ইমান এটা গ'ম নাপাওঁ কি হৈছিলে মানে।
অ' এই আমাৰ ছাইডতে যে বিল্ডিং এটা বনাই আছে দেখিছা। খুৰা জনে সেই খুৰাজন অ'। অ' অ' বিল্ডিং তেওঁ দুখন চাট ঢালিলে তাৰ পিছতে তেওঁ আগতে বো এবাৰ মটৰো হেৰাইছে সেইটো মই বিলিভ কৰা নাছিলো আৰু আমি, তাৰ পিছত মাজতে সেইদিনা মানে দুদিন মান অহা নাছিলে নেকি? তাৰপাছত আহিছে। হেৰি মানে কিবা লাইটৰ কাৰেণ্টৰ যিখিনি ৱাৰিং কৰে ৱাৰিং খিনি মানে একদম পইণ্টৰ পৰা উঘালি উঘালি ৰৈ গুচি গৈছে, একদম আমাৰ চাইডে যিটো মানে ৱাল দিয়া আছে ৱালৰ ওপৰত তোমাৰ চিচা আছে যে চিচা এনেকে ভৰাই ভৰাই দিয়া আছে যাতে মানে সেনেকুৱা বস্তু নহওঁক বুলি। সেইখিনি ভাঙি সোমাইছে ওপৰেদি তাৰ পিছ ভিতৰৰ সেইখিনি খুলি লৈ গৈছে আমিতো এতিয়াও গম নাপাওঁ বাৰু। পাচদিনা যেতিয়া মানে হেৰি তেওঁ থানাত পাঁচদিনত মানে সেই হেৰি তেওঁ থানাৰ কমপ্লেইন দিছে কমপ্লেইন দিয়াৰ পাছত পুলিচ পুলিচ আহিছে গম পওঁ, তাৰপাছত আমাক ঘৰটো কমপ্লিট হোৱা নাই ন হাজবেণ্ড নাথাকিলে অকমান এটা হেৰি লাগে না, মাহাত আছে পাপ ত অকন বেমাৰী নিচিনা সেইকাৰণে কালি ৰাতিটো মানে হাজবেণ্ড নাই যে সেইখিনি ভাবি ভাবি ইবাৰ দুটা তিনিটা বাজিলে তিনিটা বজাত বৰষুণ আহিলে সেয়া মানে ৰাতিটো টোপনিয়ে নাহিলে, তাৰপিছত আকৌ চাৰিটা বজাত উঠিব লাগে মোৰ উথিব মন যোৱা নাই মানে সেইটো সময়ত টোপনি আহিছে, তাৰ পিছতে অকনমান টোপনি নিচিনা কৰিলো মায়ে জবৰদস্তি জগাই দিলে জগাই দিয়া পাছত হেৰি ল'ৰা উ উঠালো ল'ৰা খানা পিনা বনাই দিলো, টিফিন বনাই দিলো স্কুলৰ ৰেডি কৰিলো গা গা ধুৱাই তাক পঠাই দিলো স্কুললে, তাৰ পিছ তোমাৰ স্কুলত তাৰ পাছত সি যাবই লাগে স্কুলত পঠাই দিলো স্কুলত পঠোৱা পাছত, মই এইচাত টোপনি আহিছে ন শুই দিলো বাপেকে তাৰ পিছত চাৰে আঠটাত সাৰ পাইছো একেবাৰে। চাৰে আঠটা সাৰ পাই বেলেগ গা মোৰ অ' টোপনি ক্ষতি কৰিলে কি হয় জানা গামোৰটো পুৰা তিয়াৰি পেলাই ধুই দিলে মানে ভাল লাগে ধুৱাই লৈ চুলি না মেলি থাকিব পাৰিছো না চুলি খিনি তোমাৰ বান্ধি ৰাখিব পাৰিছো অশান্তিত। পাই আছো, কিন্তু কি কৰিব উপায় নাই।
দিনতটো বহুত বেয়া লাগি থাকে গাটো।
উম, এনেইতো ভাওনা চাওনা চালে মানুহ টোপনি ক্ষতি কৰে বাৰু দেখিবলৈ ভাল কিন্ত মই এনে টোপনি ক্ষতি। তি হ'ল ন কালি ৰাতি সেইটো ভাৱতে ভাৱতে মোৰ বেলেগ তেঞ্চন একো নাই মোক কোনোবা চুৰ কৰি যদি কিবা নিয়ে, সেই টো আপত্তি নাই মোক পোৱালিটোৰ টেনচন মই ভাবো মানুহৰ টোপনি মৰণে একেই নহ, মোৰ যদি পোৱালিটো কোনোবাই লৈ যায় ই কি হ'ব? আজিকালি নানান ধৰণৰ কাহিনী হৈ থাকে ন।
এ একেবাৰে তাৰপিছত পিছত চৰটো ধৰিলে নাই?
অ' চুৰটো এতিয়া পুলিচে জানো কি কৰি আছে।
ওচৰৰ কোনোবাই হ'ব, পতিয়া চুবুৰীৰ ফালৰ পোৱালি হ'ব এয়া।
ওচৰৰ নহয় কিয় কৈছোঁ চোৱা আজিলৈকে ভগৱানক ক'ব নাপায় আমাৰ ঘৰত ইমান বস্তু আমি আছো তেওঁলোকেতো পাছত ঘৰ বনাইছে, আমাৰ আজিলৈকে ফুটকন এটাও চুৰি হোৱা নাই। ঠিক আছে, কিন্তু তেওঁলোকৰ তেওঁলোক মানুহজন খুব কৃপণ ঠিক আছে মানুহজন খুব কৃপণ মানে। সেই মানুহজনৰ ঘৰত চাগে ৱায়াৰিঙৰ কাম যোনে কৰিছিলে, সিহঁতক চাগে পইচা ক্লিয়াৰলি নিদিলে মোৰ দাওত দেই। মোৰ ডাউট হৈছে।
উম।
বানজন ক্লিয়াৰ নিদিয়াৰ কাৰণে সেইটো কাম কন্দ কৰি থৈ গ'ল, কাৰণ নহ'লে ধৰি লোৱা বেলেগ বস্তু নিলে দেখিবলৈ ভাল ৱাল ছোৱাল বিলাক শিৰকি চিৰকি ভাঙিছে একদম ডাইৰেক্ট পইণ্ট তাৰপৰা তোমাৰ হেৰি গিলৰ তলা ভাঙি, সোমাই পেলাই ৱাৰিং খুলি নিছে, বেলেগ বস্তও নিব পাৰিলে ৱাৰিংখিনি মানুহে খুলি নিয়া ৱাৰিংখিনি হেৰি কৰি পেলাই তাৰখিনিত কিমান পাবনো তামখিনিত। খুব বেছি সাতশ, ছশ টকা এটা কেজি হিচাপে বিক্ৰী কৰিলে পাব বা হাজাৰ টকা পালে কিন্তু সেইটোতো লাভ নহয় ন' সেই আশেষটো মোৰ সেইটোৱে ডাউট হৈছে।
উম, মানুহটো অলপ কেজেং আছে মানে।
কেজেং মানে বেলেগ কেজেং নহয় ক্ৰিপুণ মানে কমাই পানো পইচা দিয়ে।
চিপচ।
সেনেকুৱা চাগে কিবা এটা হৈছে।
এনেকা মানুহক এনেকাই কৰিব লাগে।
সেইটো হয় কিন্তু বেয়া লাগে দিয়াচোন, আমি ওচৰতে আছোঁ যেতিয়া নহয় জানো।
সেইটোও হয় বাৰু এতিয়া দুখনো কাক দিবা চোৰটোকে দিবা নে মানুহটোকে দিবা।
নহয় আমিতো নাজানো বাৰু, সেইটোও হ'ব পাৰে নহ'বও পাৰে। কিন্তু এতিয়া ডাউটহে কৰিছোঁ জাষ্ট মানে কথাষাৰ। কাৰণ আমাৰ ইমান দিনে একো এটা চুৰি হোৱা নাই, তেওঁলোকৰ ইমান ডাঙৰ গেট, গোটেই চাৰিওপিনে ৱাল, ৱালৰ ওপৰত চিচাৰ দিয়া আছে, তাৰ ওপৰত ভিতৰত গোত টেই গিৰিল, খিৰিগি, দৰ্জা পোৰা চেপটি আৰু তাৰ ওপৰত তোমাৰ চুৰ কৰিছে নহ'লে নৰ্মেল মানুহে হেনেকে চুৰ নকৰেতো। তেনেকে চাঞ্চ নকৰে। আৰু একেবাৰে মানুহ নাইকিয়া হয় নহয়, আমিতো আছোঁ। চাইডতে উম, সিহঁতৰ তাত কাম কৰা মানুহে হ'ব, বেলেগ কোনো নহয়। উম, আমাৰ তোমাৰ দহ বছৰ হৈ গ'লতো।
উম, আজিলৈকেতো একো এটা
উম, একো এটা তেনেকুৱা হ'ব ন' হোৱা নাই ভগৱানৰ কিপাত বাৰু নাজানো বাৰু ভৱিষ্যতলৈ কি হয় কিন্তু এটা ভয় লাগে ন' যিয়ে নহওক মানুহৰ চুৰ হোৱা বুলি ক'লে ওচৰত মানে ভয় এটা লাগি থাকে না।
এইটোৱেটো। ভালকে থাকিবা আৰু। কুকুৰ চোকুৰতো নাই চাগে তোমালোকৰ?
কুকুৰ এটা আছে, সেইটো নিজে নিজে আহিছে, কাই ওচৰৰে কাবাৰ হয় নেকি চাগে, আমাৰ এইখিনি নহয় বাৰু সিফালৰ পথাৰৰ সিফালৰ মানুহৰ হ'ব নেকি। সেইদিনা কিন্তু মাজতে খুব মানে এট টামান বজাৰপৰা কুকুৰটো এনেকুৱা ভুকিছে, সেইকেইজন আকৌ মোৰ হাজবেণ্ড নাছিলে। থাকিলে ধৰি লোৱা মোৰ হাজবেণ্ডে গোটেই চাৰিওফালে চাই থাকে যে মানে এনে কই ভুকিছে মানে অ-অদ্ভুত ধৰণে ভুকিছে তাৰমানে। আ, আমি আৰু ৰাতি ভুকিলে বুলিও ওলাই যাব নোৱাৰো ন' মাইকী মানুহ এজনি। মোৰ মতে সেইদিনাই হ'ব আৰু সেইদিনা আমি আৰু লোকৰ ঘৰখন বনাই থৈছে, আমিনো কিয় গিৰিল চিল তিন সদাই চাই থাকিম ন'? আমি চাই নাথাকো, বাহিৰত গেটত লগ থাকে, ঘিৰিল লগ থাকে সেইখিনি কথা।
উম।
আমাৰ ঘৰত বাৰু বুবুক্কে সাহসো নকৰে। উম, উম, মোৰ একজেক্টলি সেইদিনা নিচিনা লাগিছে। কুুকুৰটোৱে অদ্ভুত ধৰণে ভুকিছে নহ'লে ভুকিলে গম পাইতো, অ' সাৰ পাই গৈছোঁ। তাৰমানে ভুকুতে আমাৰ ঘৰৰ সন্মুখতে থাকেতো কুকুৰটো সেইখিনিতে কানডটো হৈছে না। আৰু আমাৰ ঘৰৰফালে যিখন ৱাল আছে সিহঁতি গেইটেদি নাই যোৱাটো, ৱালৰপৰা চিচাৰ যে ওপৰত দি থৈ যে মানুহে মানে চোৰটো নোসোমাবৰ কাৰণে সেই ওপৰেদি গৈছে তাৰমানে এনেকে গিলাচ খিনি পুৰা ভাঙি পেলাই গুড়া কৰি, প্লেইন কৰি সেনেকে পাৰ হৈ গৈছে।
মানে সি আগতে চাই থৈছে চাগে জেগা চেগা।
উম, উম, একজেক্লি একজেক্লি। অ' ঠিক কৈছা। নহ'লে নে পুতুককে সেই পেলাইদি কিয় হেৰি হ'ব, উম,
উম, আৰু গেটটোতো বহুত ওখ ওখ গেট হয়।
অ, বহুত ওখ এই ভিতৰতো গেট আছে যে তাৰ ওপৰত তোমাৰ টিং লগাই পেলাই গেট কৰি থৈছে। লোহাৰতো আছে তাৰ ওপৰত তোমাৰ টিং দি পেলাই গেটখন বনাই থৈছে এতিয়া।
উম,
তাৰমানে লোহা পাৰ হব পাৰিলেও মানুহে টিনংখনতো পিছল বস্তু নে পাৰ হব নোৱাৰে সেনেকুৱা চিছ লাইন আছে, ভিতৰ ফালে লোহাৰ গেটখন আছে মানে একেলগে তাৰ ওপৰত মানেটিং মাৰি দিছে। মানে বেলেগ চেফটিকে বনাই থৈছে মানে। উম, নাই অহা বনাই থৈছে, এই বৰগুৰি পাহাৰ যে তাৰ হয় মানুহজন।
চানমাৰি?
চানমাৰি অ,